মাতটো আহিছে ন ভালকে, অ আছে অ।
ভালে আছ না?
হেল্ল', আছো। আপুনি কেনেকোৱা আছে?
আছো ভালে। কি কৰি আছে বৰ্তমান?
আছে এনেই, বাগৰি আছে।
আহ কত আছে বজাৰত?
নাই ৰুমতে আছো।
কওকচোন আজি এটা টপিক লৈ আলোচনা কৰো কি। কি আলোচনা কৰা যায়।
আজি তপিক কিহত আলোচনা কৰিব?
বলক ভ্ৰমণ লৈ আলোচনা কৰো। ক'ত যোৱা যায় কি কৰা যায়, কিছু অভিজ্ঞতা অৰ্জন কৰো ন।
অ কৰিব পাৰে।
আপুনি কওকচোন কেনেকুৱা এই জুলাই মাহত ত মানে যিহেতু গৰমৰ বন্ধ হৈছিল। স্কুল বন্ধ। ক'ত ফুৰিলে ভাল হয়? কত গলে ভাল হ'ব?
অ হেৰি উম গৰমত আৰু ঠাণ্ডা জেগাতে যাব লাগিব। তেতিয়াহলে মানে এটা বেলেগ কিবা অনুভৱ হব। আমাৰ গাঁৱত বা আমাৰ ঘৰত ইমান গৰম আৰু আজিকালি ইয়াত, মানে ইমান ঠাণ্ডা তেনেকুৱা গৰম দিনত ঠাণ্ডা জেগা বুলি জানে নেকি আপুনি?
অসমত কোনোবা ঠাই আছে নেকি হাফলং যোৱা যায় হাফলং কাৰ্বিংলৰ ডিষ্ট্ৰিকৰ যিটো হাফলং। তাতে বৰ্তমান ঠাণ্ডা বুলি আমি নটো চাজ কৰিছিলো চালো। যাতে সেমেকাে গৰম সিমান গৰম নহয়। আৰু পাহাৰীয়া অঞ্চল অলপ অলপ বৰ্ষণ দি আছে।
অ, অসমৰ দাৰ্জিলিঙত এতিয়া বৰফ পৰিছে জানো?
নাই নাই এতিয়া দাৰ্জিলিঙত বৰফ নাই দাৰ্জিলিঙতো এতিয়া, বৰফ হ'ব আপোনাৰ মাৰ্চ ফেব্ৰুৱাৰী মাৰ্চতে হয়। এতিয়া বৰফ নাই বৰফ চাবলৈ হ'লে আপুনি, ছিকিমত যাব লাগিব ছিকিমত একদম, এতিয়া তাৰ মানে বৰফ আছে কিন্তু ৰাস্তা ঘাট বেয়া, কেনেকে যাব ৰাস্তা কিছুদিন আগত ভাঙি গ'ল।
থিকে আছে আপুনি লাষ্ট কত ভ্ৰমণ কৰিছিলে শেষ?
শেষৰ ভ্ৰমণটো মোৰ গোৱাত আছিলে গোৱাৰ পৰা আহিলো। নল। এক মাহ মান হল এক।
অ।
গোৱা পৰা ফুৰি আহি,
আচ্ছা একমাহ বেছি দিন হোৱাই নাই অ। উম্। গোৱাত যাবলৈ হলে কি, ক'ত অনলাইন বুকিং কৰিব লাগে কেনেকে যাব লাগে অলপ,
ন যদি আপুনি ট্ৰেইনত যায় ট্ৰেইনত যদি আমি অসমৰ পৰা আহও প্ৰথম আলিপুৰ দাৰৱ পৰা কলকাতা আহিব লাগিব। কলকাতাৰ পৰা আমি শালিমাৰ ষ্টেচনটো গম পাওঁ। কলকাতাৰ শালিমানাৰ এটা নতন ষ্টেচন হৈছে। শালিমাৰ পৰা ডাইৰেক্ট আপোনাৰ গোৱা ট্ৰেইন আছে বস্ক দা গামা, ৰেল ষ্টেচনৰ নামটো তাঁতে নামিলে গোৱাৰ মেইন তাঁতে হয়। আৰু যদি ফ্লাইটত আহে ফ্লাইটতো ডাইৰেক ফ্লাইটতো নাই ডাইৰেক্ট টিকট নহয়। গত আপনি, চছেম কলকাতাত আহিব লাগিব নহলে দিল্লীত আহিব লাগিব দিল্লীৰ পৰা তাৰ পিছত গোৱাত আহিব।
অ।
গোৱাৰ পৰিৱেশতটো ভাল, কাৰণ এনেকুৱা পৰিবেশ আমি আমাৰ অসমততো নায়েই ক'বলৈ গলে, ইয়াতে, মানুহৰ লগত আলোচনা কৰি চাইছো মানুহে একদম সৎ প্ৰভাৱৰ মানুহ কাৰ লগত ঠগ প্ৰবঞ্চনা কৰা। নাই তেনেকুৱা মানুহে বিচাৰি পোৱা নাই, আৰু এটো এনেকুৱা হয় চ চাৰিওফালে ছাগৰ। মাজে মাজে আপুনি চাব তাতে পাহাৰ আৰু সাগৰ আৰু পাহাৰৰ মাজে, মাজে যে ঘৰ ঘৰ বাৰী বিলাক আছে,
সাগৰে আৰু সাগৰ। হয়! দেখাৰ কাৰণে, ভাল অলপ। এই সময়ত যদি আহে, এই সময়ত ইমান গৰম নাই। গৰমো নাই, ঠাণ্ডাও নাই। একদম মেডেল চিষ্টেমত আছে। কিন্তু, অত্যাধিক বৰষুণ হৈ আছে তাতে। পুৰা বৰষুণ তাৰমানে, বৰষুণ এনেকুৱা বৰষুণ হয়। যে, আধা ঘণ্টা বৰষুণ হলে যে পানী এনেকুৱা পানী হৈ যায়। ৰাস্তা ঘাট দি যোৱা মুস্কিল হৈ যায়।
আচ্ছা!
তাতে, ৰাস্তা ঘাট মানে ভাল গাঁও অঞ্চলৰ ৰাস্তা সব তাৰমানে, পাক পাকা আছে। কাঁচা ৰাস্তা নায়েই, প্ৰায় ক'বলৈ গ'লে।
অ'! হোটেল, চটেল কি অনলাইনত বুকিং কৰিব লাগে নে এনে
অনলাইনত বেছিভাগ, এনে পোৱাটো মুস্কিল। তাৰপিছত, টুৰিজিমবিলাক আহে আহে না। টুৰিষ্ট বিলাক আহে, চব টুৰিষ্ট বিলাক তাতে আহে অল ইণ্ডিয়া। ইণ্ডিয়াৰ বাহিৰৰ টুৰিষ্ট বিলাকে গোৱাতে বেছিভাগ আহে।
আচ্ছা! এই অ'! আৰু অনলাইনত মানে, টিকট চিকট বুক কৰিবলৈতো পাই যায়?
চব পাই। চব পাই, চব পাই। আজিকালি, টো কি অনলাইন নে নেটৰ যুগ হয়।
উম! আৰু যোৱাৰ আগত মানে, কৰ'বাত ভ্ৰমণ কৰিবলে হ'লে কিছু বস্তু যিটো আমি নিজেও ল'ব লাগে যে। নে, টিকট বুকিং ক'ত যাব, কেনেকে যাব। আৰু কিবা লগৰ, চগৰ আগত যদি কোনোবা গৈছে, অলপ পসুধিও ল'ব পাৰে হয় নাই?
হয়, হয়।
ধৰি লওঁক, আপুনি গৈছিলে এবাৰ। এতিয়া, আপোনাৰ অলপ অভিজ্ঞতা আছে। মই শুনিলোঁ, অলপ আইডিয়া পালোঁ। তেতিয়াহ'লে, মোৰ যাবলৈ অলপ সুবিধা হ'ব।
হয়। তাতে, এনে প্ৰব্লেম নাই। তাতে, যদি গোৱাত যায়, আমি গোৱাত যিমান লেবাৰ আছে হা, লেবাৰ পৰা আৰম্ভ কৰি আপোনাৰ প্ৰত্যেকটো অঞ্চলতো গাৰ্ড বিলাক থাকে। চিকিউৰিটি গাৰ্ড বিলাক থাকে। মেক্সিমাম মানুহ আমাৰ অসমৰ হয়। অ, অসমক ক'বলৈ গ'লে আমাৰ আপাৰ অসমৰ বেছি হয় চব। আমাৰ লৱাৰ আচামৰ নাই। তাৰমানে, আঁ আপাৰ আছামৰ মানুহ মেক্সিমাম আছে তাতে।
অ'!
আৰু তাতে মানে, কোনটো ভাষা কয়? গোৱাত ভ্ৰমণ কৰিলে মানে তাত লোকেল লেংগুৱেজটো কি?
হা! হা!
গোৱৰ লোকেল লেংগুৱেজ টো কি?
এতিয়া আপোনাৰ মাৰাঠী হয়। মহাৰাষ্ট্ৰ লগত আছে লাগত। লোকেল লেংগুৱেজটো মাৰাঠী হয়। উম, মাৰাঠী হ'লেও, চবেই হিন্দীটো বেছিভাগ ইউজ কৰে। অফিচ, আদালতৰ পৰা আৰম্ভ কৰে। হা! হিন্দীটো বাহিৰা মানুহ বেছি তাতে। লোক মানুহবিলাক নাইয়য়। লোকেল মানু কিমান বাহিৰত, বাহিৰা কাউন্ট্ৰীত, পঢ়া শুনা কৰে। চাকৰি কৰে, বিজনেছ কৰে।
উম!
লোকেল মানুহখিনি
কি?
অ বাকী পইচা পাতি এনেকুৱা কিমান লাগে
আপনি ট্ৰেইনত ভ্ৰমণ কৰিলে বেছি পইচা নালাগেতো ট্ৰেইনে ভ্ৰমণ কৰিলে আপোনাক কিমান লাগিব যদি তিনি হাৰ মাহ আহ হলেই খোৱা লোৱা একদম খাই বৈ আপুনি গোৱা পাই যাব
ইমান কম
হয় হয় তিনি হাজাৰ মান হ'লেই গোৱা প
ঠিকে আছে এনেতো বাকী আকৌ ৰা চাতি ফুৰিবলৈ তো চব চেফে হয়
আপুনি মান নোলাই লৈছে চাগৰোৰ ডা্ডা মাৰি আছে তাতে সেইবিলাক হৈ যায় চাহাল টুটি তাৰমানে ফুৰি আছে ৰাতিহে সি তাত বেছি মজা দিনত তাৰমানে তেনেকুৱা নাই আমিতো ৰাতি বেছি ওলাইছো দিনত গোটেই দিন হোটেলত ৰুমত সোমাইছো আৰু দুই তিনজন বন্ধু পাইছিলো আমি ধুবুৰী ডিষ্ট্ৰিক্টৰ সিহঁতো ৰুমত গৈ টোপনি মাৰিছো তাৰ মানে আমিতো ৰূম লোৱা নাছিলো ৰুম ললে পইচা এটা ৰুম আপোনাৰ মিনমাম সাত হাজাৰ আঠ হাজাৰ টকা ভাড়া লয় থাকিবলৈ তাৰপিছত আমি বিচাৰি বিচাৰি ধুবুৰী দুজন ল'ৰা বিচাৰি পাইছিলো সেইজনে এটা ৰুমত আছিল তে শিলগুটি অৰ্ডাৰ কাম কৰে তাৰ পৰা সিহঁতক ক'লো যে আমি থাকিব লাগিব তাতে আমি পাঁচ দিন মান আছিলো অহাৰ সময়ত খোৱা লোৱা পইচা খিনি অলপ দি আহিছো সিহঁতক তাৰপিছত হা খাইছো ৰুমত আছিলো ৰুমৰ ভাড়াটো দি আহিছো এক হেজাৰ মান এক হেজাৰ মান আমি দুজন ল'ৰা আছিলো আঠ দিন হা আঠ দিন মান আছিলো আঠ দিনত আপোনাৰ এক এক হাজাৰ মান দিছো আৰু খোৱাৰ কাৰণে পোন্ধৰশ মান দিছো আঢ়াই হাজাৰ টকা দিছো সিহঁতে কৈছে হ'ব আৰু নালাগে
বাকী নেক্সট নৰ্থ ইষ্টত ক'ত কত ফুৰিলে
নৰ্থ ইষ্টতো এইবছৰ ফুৰা নাই এইবছৰত নৰ্থ ইষ্টত ক'বলৈ গ'লে মই মেঘালয়ত আছিলো কিছুদিন তাৰপিছত মেঘালয়তে আছিলো বেছিদিন আৰু বেলেগ ঠাইত নাই অসমতো আছেই বাহিৰে এইফালে যোৱা নাই আমি অৰুণাচল বা অৰুণাচল বা মেঘালয় মেঘালয়ত আছিলো অৰুণাচলত যোৱা নাই মই এতিয়াও
অ বাকি নেক্স কিবা প্লেণিং আছে নেকি ভ্ৰমণ শ্ৰণ কৰবাত
নাই সেইটো গ্ৰুপ এটা বনাই আছো আমাৰ সিফালে কিছুমান আছে যাব গালে মই কৈছো ওলালে ভাল মোৰ নিজৰো গাড়ী আছে ক'ত যাব লাগে খালি তেল খৰচাটোহে লাগিব সেইখিনিতো আমি মেনেজ কৰি লৈ ল'ম
অ এনে ক'ত যাব মন আছে
মে গ'লে মই হাফলঙত যাম হা কাৰ্বি আংলঙত যোৱাৰ এটা প্লানিং আছে অসমৰ ভিতৰত কাৰ্বি আংল যোৱাৰ এটা প্লানিং আছে
অ মোৰো যাব মন আছে কাৰ্বি আংলং বহুত যায় তাতে কাৰ্বি আংলং ত
হা
কাৰ্বি আংলঙত বহুত মানুহ যায় মোৰো যাব মন আছে তাত
টা বনাই লম আৰ কি
অ আৰু ইণ্ডিয়াৰ বাহিৰত যদি যাব বিচাৰে ক'ত যাব মন আছে নেকি কৰ'বাত
এতিয়া ইণ্ডিয়াৰ বাহিৰত যাবলৈ হলে মই ডাইৰেক্ট চৌদি আৰবতে যাম বেলেগ ঠাইত নাযাওঁ চৌদি আৰব ডুবাই সিফালেহে যাম মই এইফালে লোকেল খিনিটো আছেই আপুনি নেপাল ভূটান বাংলাদেশ এম ফুৰিছে অলৰেদি না নেপালত এবলেবল গৈছো ভূটানত মন হলে গুচি যাওঁ ভূটান গৈছিলো
অ মই নাহাই যোৱা মই মোৰ লোকেলক সুধিব এছ আছে বাহিৰত ফুৰিফ আছে
ভোটাতটো একদম মন এ আ আজি হলে তে দশ তি মিনিটত আমিওলাই যামওঁ ম ভটান ভূটান আৰ কিমান দূৰ ভূটান ক'ত যোৱা নাযায় গেলিফো আছে আ
পৰা চাগে সেইফালে ডাইৰেক্ যাব পাৰে হয় নে
হয় আমাৰ পৰা আ তিন চাৰটা ৰাস্তা আছে পুৰা জয়গাঁও হেফল এ যাব পাৰি আমাৰ গেলিং ফু আমাৰ কিৰাঙা হৈ যাব পাৰি আমি
অ এইটো হাউৰীয়া পেটৰ পৰা ওচৰতে হয় চাগে এইফালে ডাইৰেক্ট সোম
হয় হয় হয় হয় হাউটিয়া পিয়টৰ পৰা গুচাইাৰৰ পৰা ওচৰত বলতো চব একি হয় হাউৰিীয়া েট আৰু গুচা গছ পান তৰ
অ বাকী এনেকুৱা অ অ আপোনাৰ গোচাই গাঁৱত ঘৰ! মই ভাবিছিলো হাউৰীয়া পেট অ আগত কথা পতাচন আউৰীয়া বেটত আছিলে চাগে হৰি মোৰ চিমুলটা গোচাইগাঁৱত চিনাকি মানুহ আছে ফেমিলি এ ৰিলেটিভ আছে তাতে
কোন আছে
এই আমাৰ কিবা বাইদেউ বাইদেউৰ ঘৰ গুচাই গাওঁতে হয় কৰিব মজা
কি নাম?
আহ কিবা গোলাম সস মানী বিয়া?
গোলাম চিনি পাব আমাৰে গোলাম বিয়া গোলাম আচানী বিয়া আৰু তাৰে কি আছিলে।
এই বাকছো বুলি যে তাৰ দাঙ ন দাদা এইয়া ফেমিলি বাকী স্কুলৰ পৰা কৰ'ৰবাত ফুৰিব গৈছিলে নেকি স্কুল লাইফত
স্কুল লাইফত তেনেকৈ যোৱা নাই স্কুল লাইফতো আমি।
আমাক আৰু ক'ত লৈ যাব অ হ চহৰ নদীৰ চৰত পিকনিক খুৱাব। জিলে
ইমান দিন ত'স্কুলটো আমাৰ সময়ত তেনেকুৱা ই নাছিল না হেৰি তে সেই টি বি পিকনিক চিকনিক কৰব কাদব লৈ যায়
আমাক তো ডিম দি ভষয়ছিলে নদীৰ চৰৰত। আজিকালি ল'ৰা ছোৱালীবাক তো দূৰ দূৰত যায়। ঠাণ্ডা দিনত আজিকালিৰ স্কুল বিলাকে লৰা ছোৱালী বিলাকক লৈ যায়। চৰকাৰী স্কুল ও যাই প্ৰাইভেট স্কুলো যাই।
হ হা হ
ভাল লাগিলে আপোনাৰ লগত কথা পাতি
ঠিক আছে থেংক ইউ পিছত কথা পাতিন আৰু
অ ঠিক আছে কন্টেকট কৰিব যটট এতিয়া এভেইলেবল থাকিব মই ফ্ৰী এ থাকো সন্ধিয়া।
ঠিক আছে।
ঠিক আছে থেংক ইউ।